অ কি খবৰ?
অ ভালে। তোমাৰ কেনেকুৱা? আছোঁ এতিয়া এনেই বহি আছিলোঁ। তুমি?
মই মই আছো আৰু এনেই, এই বোলে এবাৰ খবৰটো লওঁ কি কৰি আছা?
অ ঠিকে আছেতিয়া ভালে হৈছে মই আছিলো আৰু।
হা।
অঁ কি কৰিছা তুমি?
বোলো যিহেত দিনকাল হৈছে মানে অসমৰ অৱ স্থা কি হব ভাবিলে কেতিয়াবা ভয়ে লগা হৈছে, ভৱিষ্যতে যে অ অভান কেনেকুৱা হ'ব ন।
উম তাকেইটো উম।
আমাৰ ইমান ধুনীয়া এই অসমখন মানে কি ক'বা ইমান ধুনীয়া সেউজীয়া শিক্ষিত। উন্নত অসম মানে অসমখন আত্মনিৰ্ভৰ হিচাপে থাকা এতিয়া তাৰ মানে দিগদাৰ হৈ গৈছে, যাৰ তাত কৰিছিলো যে আমি আত্মনিৰ্ভৰ ৰাজ্য হিচাপে মানে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছিলো কিন্তু এতিয়া ভয় লগা হৈছেচোন যিহে হৈছে অসমৰ গতি - মতি গতিবোৰ।
উম তাকেইেতো মানে এতিয়া
এ উন্নতিৰ নামত যে কি হৈ আছে নহয়। আচলতে কি জনা নাই উন্নতিৰ লগে লগে অসমৰ যিবোৰ নিজা সংস্কৃতি, ভাষা আছে বা পৰম্পৰা আছে সমানে সংৰক্ষণ কৰিব লাগিবতো।
অ সিটোয়ে।
খিনি সকলোখিনি দিশত মানে গুৰুত্ব দিব লাগিব। উন্নত শিক্ষাৰ ফালৰ পৰা চাব লাগিব, কৰ্ম সংস্থাপনৰ ফালৰ পৰা চাব লাগিব। এনেকুৱা বহুত আচলতে গুৰুত ত দিব লগা বহুত আছে উম উম।
কথাই কৈছা। এতিয়া ধৰাচোন যদি আমি প্ৰথমতে যদি শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ সেইকাৰণে মানে, বহুত কিবা কিবি আধুনিকীকৰণ কৰিব পাৰোঁ।
উম! উম! তাকেই, দিয়াচোন এতিয়া।
উম!
তাকে, শিক্ষা ব্যৱ অ' অ'! কোৱা?
আৰম্ভণিৰ পৰা, আচল আমাৰ, শিক্ষাটোৱে প্ৰথম মানে, আৰম্ভ আৰু। জীৱনৰ। এতিয়া, ধৰাচোন শিক শিক্ষাখিনি, যদি অলপমান আধুনিক প্ৰযুক্তিৰ সহায়ত মানে, আমাৰ বি বিদ্যালয় বিলাকত আধুনিক
বা মহাবিদ্যয়ালয়সমূহ। উম! উম!
সেইবিলাক, উন্নত কৰি পেলাই যদি, শিক্ষা ব্যৱস্থাটো মানে, সেইবিলাক আধুনিক প্ৰযুক্তিবিলাক ব্যৱহাৰ কৰিলে, শিক্ষা শিক্ষা ব্যৱস্থাটো উন্নত হ'ব।
সেইটোৱে, সেইটোৱে, সেইটোৱে। মহাবিদ্যয়ালয় মানে, বেছি অলপ উন্নত কৰিব লগা আছে। ছাত্ৰ- ছাত্ৰীসকলকে, সেই হিচাপে দক্ষৰ মান নিৰ্ভৰশিলো কৰি তুলিব লগে, আচ আচলতে।
উম! উম! আৰম্ভণিটো শিক্ষাৰ কৰাই কৰা, কৰিব লাগিব আৰু সেনেকুৱা হৈছে আৰু। ভালকে মানে, আমাৰ ৰাজ যদি উন্নত কৰিব লাগে। শিক্ষাৰ ক্ষেত্ৰৰ পৰা
অকল, চোৱা লগতে, অকল শিক্ষা ব্যৱস্থাটো চালেওতো নহ'ব ন'! কৰ্ম সংস্থাপনৰ যিটো সুযোগ, আছে। সেইটোও চাব লাগিব ন'। সেই টো সুযোগ বৃদ্ধি কৰিব লাগিব, কৰ্ম সংস্থাপনৰ।
উম, উম! লাগিব, লাগিব।
তেতিয়াহ'লে, এতিয়া যুৱক - যুৱতী সকলে, যদি অধিক চাকৰিৰ মানে, বিচাৰে। তেতিয়াহ'লে সেই, হিচাপে গোটেইখিনি সুবিধাও থাকিব লাগিবতো।
লাগিব, লাগিব। এতিয়া মানে, ধৰাচোন কৰ্ম সংস্থাপনৰ বহুত মানে, হেৰি আছে আৰু স্থান বিলাক আছে। এতিয়া আৰু আমি কিছুমান মানে, কৃষি এতিয়াতো, কৃষি এতিয়া সময় হৈছে আৰু খেতি- বাতি এইবিলাকৰ। এই, কৃষিটোৰ দ্বাৰাই মানে, কৃষিটোৰ দ্বাৰাও বহুত মানে, কৰ্ম সংস্থাপন মানে, কৰিব পাৰি আৰু। কৃষি
অ'! বহুলোকে, সেইটো অ'! বহুলোকে, সেইটোৰ জৰিয়তে, অ'! লোকে, সেই মানে বহুত লোকে সেইটো মানে, জীৱিকা কৰিয়ে চলিব, চলি আছেতো। সেইবোৰো উন্নত কৰিব লাগে, আচলতে।
অ'! চলিব পাৰে, অ'! কাৰণ, চাবাচোন যদি তুমি, গাওঁ বিলাকত চাব যোৱা। ইমান মানে, আজিকালি কৈছোঁ! মানুহ বিলাকে ঘৰ বনাইছে বাৰু। পৰিয়ালে হৈছে। তথাপিতো মানে, কিছুমান জেগাত বহুত মাটি-বাৰী এনেই পেলাই থৈ দিয়ে। মানুহ বিলাকে নকৰে। তাত ধৰা, এতিয়া আমাৰ, যদি শিক্ষাৰ ক্ষেত্ৰত তই দি মানে, কিছুমান মানুহ কৃষটোতো, উম! কিবা তোমাৰ অ'! আলু ৰোলা, মানে বস্তু বিলাক মানে, ধান খেতি, বেহাৰ খেতি, সৰিয়হৰ খেতি, এইবিলাক কৰি পেলাইতো, আমি বহুত খিনি মানে, পইচা উপাৰ্জন কৰিব পাৰি ন'। সেইটো, এটা কৰ্ম সংস্থাপন হৈ যায়। আৰু উদ্যোগ বিলাক আছে। নতুন-নতুন উদ্যোগ বিলাকো মানে।
তথ্য প্ৰযুক্তি আছে। পৰ্যটন আৰু মানে, কিছুমান স্থান আছে। যিবোৰ, সেইবোৰক উন্নত কৰিব পাৰি।
অ'! আৰু আজিকালি মানে, কি সুবিধা হৈছে জানানে? চৰকাৰৰ ফালৰ পৰাওঁ মানে পইচাটো যোগান ধৰেই আৰু। এটা মুদ্ৰা‌ লোণো আছে। বা এতিয়া, নতুন নতুনকে, চৰকাৰে মান, মহিলাসকলকো দিছে আৰু। এ, উদ্যমিতা আঁচনি বুলি, মহিলা বুলি নহয়, পুৰুষ মহিলাসকলে পায় আৰু দুই লাখৰ পৰা, পাঁচ লাখ। মোক শুনা মতে দেই, এইবিলাকো পাই আছে। সেইবিলাকৰ দ্বাৰা ধৰাচোন ক্ষুদ্ৰ ব্যৱসায় বিলাকো আৰম্ভ কৰি দিব পাৰে। ঘৰতে এই ধৰাচোন আমি ধৰা ফল মূলৰ ৰস বিলাক। সেইবিলাকৰো যুজ বনাব পাৰি সেইবিলাকে বিক্ৰী কৰিলো মানে ই মই মানে উদাহৰণ দিছোঁ আৰু সেনেকুৱা ধৰণৰ বস্তু, কৰিব পাৰি। তেতিয়া ধৰা অসমখনত মানে। অসমৰ মানে নিবনুৱা খিনি মানে এটা কৰ্ম সংস্থাপন পালে। অসমতে থাকি গ'ল বস্তুখিনি উন্নত উন্নত অসমৰে মানে ভৱিষ্যত মানে উ উজ্জ্বল হব এইবিলাকৰ দ্বাৰা আৰু স্বাস্থ্য সেৱাটো অ, উ আৰু উন্নত স্বাস্থ্য সেৱা সেইও এটা আছে। স্বাস্থ্য খন্দ্ৰ খণ্ডটোতো মানে বহুত কৰিব পাৰি।
গাঁও আৰু চহৰ উভয় স্থানতে উন্নত চিকিৎসা ব্যৱস্থা আছে। এইটো আৰু বেছি আধুনিক চিকিৎসালয় হব পাৰে বা দক্ষ চিকিৎ ধৰক আৰু সেই হিচাপে ঔষধৰ যিটো সুবিধা আছে এইবিলাক সহজ হ'ব লাগে আচলতে তেতিয়াহে মই ভাবো চবৰে কাৰণে। সুবিধা হ'ব এইটো লৈ।
হয় হয়। মানে উম, চৰকাৰী যিবিলাক মানে গ্ৰামাঞ্চলৰ চিকিৎসালয় বিলাক থাকে। তাতো যদি ধৰাচোন উন্নত মানে কৰে আৰু আমাৰ মানে এইবিলাক। গাঁও বিলাকত আজিকালি হৈছে বাৰু কিছুমান মানে বস্তুবিলাক নাথাকে যিবিলাক আধুনিক বস্তু সেইবিলাক ধৰা আমাৰ অক্সিজেন, লাগে পতকে নাপায় সেইটো বস্ত কাৰণে বেলেগত, আহিব লাগিল সেই বস্তুবিলাক যদি মানে চাৰিওফালে আৰু গাঁৱে ভূঞে যদি সেইবিলাক উন্নত বস্তু বিলাক দি দিয়ে।
ত বহুত উন্নত হ'ব ন, স্বাস্থ্য সেৱা উন্নতি মানে সেইটো দ্বাৰা অসম খনৰে উন্নতি হ'ল ন, আমাৰ ভৱিষ্যত অসম খনৰে ভাল হ'ল। সেনেকুৱা আৰু আৰু চিকিৎসক বিলাক চাৰিওফালে ভাল চিকিৎসক বিলাক গাঁৱে বুৱে- চিকিৎসক বিলাকে যাব নিবিচাৰে। তাৰ কাৰণে মানে ৰাস্তা ঘাট বিলাক উন্নত কৰিলে। বহুত খিনি মানে কামত আহে চ,
ৰাস্তা ঘাটৰ কথা কওঁতে মনত পৰিছে তোমাৰ পৰিৱেশ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিব লগা আছে। বুজি পাইছে নে নাই এতিয়া অসমৰ অসমৰ বনাঞ্চল নদ-নদী এই বন্যপ্ৰাণী জৈৱ বি সংৰক্ষণ এইবোৰ মানে কৰাত মানে সংৰক্ষণ কৰাতো কিমান প্ৰয়োজন। মানে হয়নে নে নহয়, অধিক গছ- আচলতে আমি অধিক গছ-গছনি ৰোপন কৰিব লাগে, প্লাষ্টিকৰ ব্যৱহাৰ পৰাপক্ষত শেষ কৰিব লাগে আৰু পৰিষ্কাৰ পৰিৱেশ, গঢ়ি তোলাত আমি সকলো মানে অংশগ্ৰহণ কৰিব লাগে আচলতে। এ তেতিয়াহে মই ভাবো এখন ভাল অসম গঢ়ি উঠিব।
উম, পৰিৱেশ ভাল হলেহে স্বাস্থ্য ভাল হ'ব সেনেকুৱা নহয় এটা কথাই আছে চোন, আমাৰ যদি- সকলো মানুহে যদি নিজৰ নিজৰ আমি পৰিৱেশ খিনি পুৰা মানে, চাফ চিকুণ কৰি ৰাখো পৰিৱেশৰ দ্বাৰাই আমাৰ স্বাস্থ্যটো উন্নতি হৈ যায় ন। আৰু মানে চৰকাৰৰ ফালৰ পৰা এক, বাৰ মই পাইছো দেই, আমাৰ মানে ল'ৰা ছোৱালী সতৰ স্কুলত দিছে আৰু মানে এইটো নটিচ নত হেৰিতটো দিছে জাননীখন দিছে বাৰু চাৰিও চৰকাৰৰ ফালৰ পৰা। যে নতুনকে গছ পুলি ৰুব দিছে, এই যে গৰম বন্ধ দিছে। এইটো কিন্তু মই ভাল পাইছো আৰু ব্যৱস্থাটো মানে পৰিৱেশ, সংৰক্ষনেই হ'ল দিয়াচোন এইটো এটা গছ পুলিটো যে কিমান প্ৰয়োজন। গছবিলাক- চাৰিওফালে কাটিয়ে আছে। গছবিলাক কাটিয়ে আছে, হেল্ল', হেল্ল' হেল্ল'